অ, শুনা পাইছো ক।
উম, কি কৰিছ।
এ গাটো ভাল নহয় উঠিবলৈ মন যোৱা নাই সেইকাৰণে শুইে আছো আৰু।
কেইবা শুইে থাকিব লাগে বাৰু।
গটো ভাল লগা নাই আকৌ।
তাকে বেছিকে শুই থাকিলে বেয়া নহয় গাবোৰ বেয়া লাগিব বেছিকে। উম! উঠ উঠ অ সেয়া ভাত বনালো বনাই পেলাই এতিয়া গোবৰকেইটা গোবৰ কেইটা পেলাও ভাত হেৰি মাছ আছিলে বনশাক লগত মাছ বনালো ৰঙলাও ভাজিলো
অহ,
এ আকৌ দেউতালৈ ৰুটি বনালো
অ আহ এই মাছ ক'ত পালে পুখুৰীৰ মাছতো আমাৰ নাই
মাছ নাই মাছ এই মামা ঘৰপা দিছিলে উজানৰ মাছ জালত লাগি ছিলে
অ
জালত লগা মাছ কিনি পঠিয়াইছিলে মাগুৰ মাছ কাই মাছ পানী বাঢ়িছে নহয়
উম তাকে এতিয়া জাল পাতিলে বা এনেকে
জাল পাতিয়ে ঢেৰ ধেৰ মাছ উ পাইছে
সেইটোৱে জাল পাতি পেলাই আৰু সেইফালে‌ টো মাছৰ পৰিমমানতটো বেছি ন কাৰণ বিভিন্ন নৈ বুকৰৰ পৰা যিবোৰ পানী বাঢ়ি আহে সেই পানীবোৰ আহি পেলাই সোমাইহি তাতে
আকৌ টঙিও পাতে কিছুমানে কিছুমানে খেৱালি জাল মানে ৰক্ষা না মাছক বাইকিয়া
সেইটোৱে কিন্তু সেই বানপানী যে হয় বানপানীয়ে। আকৌ মানুহক যিমানবোৰ বস্তু দিয়ে তাতকৈ আকৌ বেছি অনিষ্টও কৰে নহয়
অনিষ্টও কয় ৰোৱা মেলা এইবোৰ মাৰে এতিয়া কঠিয়াবোৰ পানী সোমাইছে ঢল সোমাইছে। সোমাই সবোৰ বেয়া কৰি দিছে কঠিয়াবোৰ
তাকে তাকে আমাৰ ফালেও বতৰটো মানে এতিয়া ইমান ধাৰাসাৰে বৰষুণ দিছে। পোৰা যেনি তেনি পানী বাগৰি গৈছে কালি মই এফালে ওলাই গৈছিলো মানে তাতে দেখিছো ৰাস্তা কাষৰ যিবোৰ অলপ অলপ দ প পথাৰ গোটেই পানীৰে ভৰা মানে ইফালৰ পৰা সিফালে নেদেখি সি আৰু
কে ইমান মানে বতৰো এইবাৰ বহুত বৰষুণ আন কিবা লেখিয় নহয়।
আহ
কিবা অলপ হ'লেও মানে পাতল পাতলকে দিয়ে এইবাৰ মানে একেবাৰে তাৰাবা মানে বৰষুণ এতিয়াও দাবা খুন্দা আহিব এতিয়া কোলা হৈ আহিছে বৌ বেয়া বেয়া উল্লাহ হৈ আহিছে।
আমাৰ ইয়াত আকৌ বতৰটো সিমান বেয়া নহয় কিন্তু এই তই কথা এটা চাবি দেই মানে এতিয়া বতৰতো ইমান বৰষুণ দি আছে পানী হৈছে কিবা কিবি কিন্তু আৰু পোন্ধৰ বিশ দিন মানৰ পিছত এনে মানে মানুহবোৰকে যেতিয়া কঠিয়াখিনি ৰুব আৰু তাৰপিছত
হোম।
একমাহ যোৱাৰ পিছত ইমান ৰ'দ দিব পুৰা মানুহে মানে নিজৰ খেতি পথাৰ পানী সিঁচি তত নোপোৱা হ'ব।
তাকে এইবাৰ তেনেকুৱা হ'ব যে আশা দেখা নাই
অ কাৰণ যোৱাবাৰো মানে এনেকে আছিলে বৰষুণ দি দি পেলাই তোৰ পিছত ৰ'দ দি পেলাই পুৰা মাটিত ফাটি যোৱাকে ৰ'দ দিছে
হা হা এ আমাৰ এইবাৰ ৰুব পৰা হয় নহয় মাটি ঠিক নাই এনেকুৱাই পানী থৈছে নহ এতিয়াই আঁঠু এতিয়াই আঁঠু পানী
অ এতিয়া মানে পানী এতিয়া বাঢ়িলেই নহয় জানো
অ এতিয়া ট্ৰেক্টৰ হাল বাবই নোৱাৰিলে। বাবই পোৱা নাই উম!
তই হাল বাব পৰা নাই মই দেখিছো দেই মানুহক কিছুমানৰ ট্ৰেক্টৰ মানে বা হেয়াত পথাৰ মাজত গৈ ফচিছে আকৌ বেলেগ এখনে তৰ পৰা ৰৰুচি দি পেলাই উলিয়াই নিছে
অ অ হয়
এইকেইটা ছিজনতো পাৱাৰ টিলাৰ দি পেলাইও হাল বাব নোৱাৰি ন
পাৰ দিলেই নিবই নোৱাৰি মাটিত দ পা দিলে আ উহ' বৌ ওলা বলা
তাকে
পাৰ দিপা কমেই নাই আমাৰ ইয়াত
হয় বাৰু
উ এনেকুৱা মানে দহ
বাকী মানে গৰু সেই গৰু আজিকালি নাইকিয়াই হ'ল
গৰু মানুহে পুহিবই নোৱাৰা হৈছে চুৰু কৰি কৰি লৈ যায় গৰু
অ সেইফালে তহঁতক গৰু চুৰ হৈ আছে নহয়।
অ মানুহ বিলাকৰ সেই নাই গৰু বৰকে নাই বলত গৰু গাই গৰু চেৰি গৰু এইবোৰহে আছে বলত গৰু নাই
অ অ
উম!
তহঁতৰ কি গৰু এৰি পেলাই কৰিছে নে কি?
হে?
তহঁতৰ গৰুৰে হাল বাইছেনে নে ট্ৰেক্টৰে হাল বাব আমাৰ সেই তাতে?
তাকে ক? এহালে বাব পোৱা নহয়?
অ!
টেক্টৰে কৰিব লাগিব। এতিয়ালৈকে একো কোৱাই নাই। কঠীয়া পাৰিহে থৈছে আৰু পাৰিবলৈ আছেই কেইটামান।
অ মানে কঠিয়াবোৰ ডাঙৰ হোৱা নাই নি ৰুব পৰা হোৱা নাই নেকি? এইবোৰ কঠিয়াব পৰা পৰা কিমান? সময় লাগে নোৰ মানে ৰুব পৰা হোৱা লৈকে
এমাহ এ মাহঁতকে কমতো ৰুব পাৰি।
অ।
ভাল হ কঠিয়াতটো অকমান ভাল পানী। চানীয়ে মাৰিব নোৱাৰে তেনেকুৱা কথা। অ।
এই ভাত বনাই থৈছ ন নে খালী ভাত?
ভাত বনাই থৈছোঁ মাছে শাক। তাকে বনাই থৈছো। ৰঙালাও ভাজিলো আকৌ ৰুটি বনালো। হে আজি স্কুল যাবিনে নেযাওঁ।
যাম-যাম স্কুল যাম অলপ দেৰিকে যাম আৰু আজি মানে সিহঁতৰ পৰীক্ষা চলি আছে।
অ' পৰীক্ষা হৈ আছে।
সৰু, সৰু ল'ৰা ছোৱালী যে সিহঁতক মানে পেপাৰ দি লে সিহঁতে বুজি নাপায় প্ৰশ্নবোৰ। বৰ্ডত সেইকাৰণে লিখি লিখি পেলাই প্ৰশ্নতটো বুজাই দিব লাগে। আকৌ কিছুমানে উত্তৰ লীখি উত্তৰতো জানে কিন্তু লিখিব নাজানে সেইবোৰ দেখুৱাই দিব লাগে।
অ বৰ দিগদাৰ হয়।
অ সেইকাৰণে সৰু ল'ৰা ছোৱালী মানে পঢ়োৱাটো বহুত দিগদাৰ কথা।
আহ।
আকৌ ঘৰতো মাক বাপেক বোলে ল'ৰা ছোৱালীবোৰ অকমান চাব লাগে। কাৰণ এতিয়া কিছুমান সাধাৰণ কথাই সিহঁতে নাজানে।
চাব লাগে অ। সেইকাৰণেটো ল- ল' ছোৱালী বিলাকে আজিকালি নাজানে। নোৱাৰে পঢ়িব নাচাই ঘৰত মাছ তাইও স্কুলত গুৰুত্ব নিদিয়ে এনেকুৱা কথা।
এইটোৱে এইটো ব্যক্তিগত খণ্ডত যদি ছাত্ৰ ছাত্ৰীসকলক মাক - বাপেকে পঢ়ুৱাই, তেতিয়াহ'লে মানে ঘৰত সঠিক গুৰুত্ব দিয়ে। কাৰণ সিহঁতক পইচা দি পেলাই- পঢ়োৱা হৈছে যে, গতিকে নোৱাৰিলে নহ'বই বা- ব্যক্তিগত খণ্ডৰ শিক্ষকসকলে বেছিকে সিহঁতক ঘৰুৱা কাম দিয়ে। ঘৰুৱা প্ৰশ্ন উত্তৰ কৰিবলৈ দিয়ে গতিকে সেইখিনি ক্ষেত্ৰত মাক দেউতাক বোৰ ব্যস্ত থাকে।
আহ অ হয় বাও
খণ্ডৰ শিক্ষকসকলকো মানে এনে কোৱা যে ভালদৰে পঢ়ালে বা তেওঁলোকে যি পঢ়াইছে সেয়া ভাল হ'লে তাৰ ওপৰত। হে নিৰ্ভৰ কৰি পেলাই দৰমহাটো প্ৰদান কৰা হয়।
গতিকে মানে শিক্ষকসকলেও বেছি চেষ্টা কৰে কিন্তু চৰকাৰী ক্ষেত্ৰত তেনেকুৱা মানে এটা ভাল চিষ্টেম দেখিবলৈ পোৱা নাযায়। আৰু
নাযায় সেইটোয়ে চৰকাৰীত সিমান গুৰুত্ব নিদিয়ে। প্ৰাইভেটত যিমান গুৰুত্ব দিয়ে। ককাইত গুৰুত্ব নিদিয়া। ডাঙৰ ল' ছোৱালী বোৰ আজিকালি চৰকাৰীত নপঢ়ুৱাই হৈছে প্ৰাইভেটতে পঢ়ুৱাই মানুহ াকে গ কম আকৌ অভিভাৱকো কিছুমান দায়িত্ব থাকে নহয় সেইবোৰ আকৌ পায়। ভিতত বেছি হৈছে, চৰকাৰীত ইমান গুৰুত্ব নিদিয়ে। তেনেকুৱা কথা আজিকালি।
তাকে উপায় নাই আৰু।
উপায় নাই আজিকালি কোন ফালৰ পৰা।
এতিয়া শিক্ষাৰ্থীসকলক কেৱল মানে এ'স্কুললৈ পঠাইছে বা তাত শিক্ষকসকলে কি পঢ়াব সেইটো পদে এৰি দিয়াতো উচিত নহয় ঘৰতো দেখুৱাব লাগে পঢ়ূৱাব লাগে।
অ। সেনেকুৱাই, আজিকালি মানুহৰ আৰু ধৰা পায় এই চৰকাৰীক দিব। ভাল নহব লোৱাটো সেইকাৰণে মানুহ বিলাকে প্ৰাইভেটতে আজিকালি গুৰুত্ব দিয়ে। উম ল'ৰা ছোৱালীটোৰ প্ৰতি আজিকালি আগতকে ল'ৰা ছোৱালীটোৰ প্ৰতি আজিকালি বহুত গুৰুত, তদে ন পাৰকে আগতে ধৰা ইমান গুৰুত্ব নাই আৰু স্কুল গৈছেনে গৈছে। সেইটোহে কথা। পঢ়িব আৰু এতিয়া নহ'ব এতিয়া চব ফালৰ পৰা অভিভাৱকে বেছিকে। উত দিয়া সেই চালীটো। স বাজনা পা ধুইলো চব গান বজনা পা ধুইলো চব ক্ষেত্ৰতে।
নে কালি ঘটনা এটা হ'ল নহয় আমাৰ গাঁৱত গম পাওঁ নাই।
কি কথা?
এই যে জল জীৱন মিছনৰ যে যিবোৰ পাইপলাইন আছিলে মানে পানী যোৱা পাইপলাইনবোৰ। তাৰ এডাল ফাটি পেলাই গোটেই ৰাস্তাত পানী বাগৰি পৰিলে।
অ এইবোৰ তাৰ হেৰি ভালকে কৰা নাই এতিয়া। পানী দিছে হয়, আমাৰ বহুত মানুহৰ মানে টেপত পানী নাহে। ইনে দেখো। খুৱাই পেলাই থোৱাহে হৈছে সিহঁতে থৈ যোৱাৰ পিছতে লুটি খাই যায়। তেনেকুৱা হয়। কোনো প্ৰফিট হোৱা নাই সেইবিলাকৰ আকৌ পানীটোও ভাল নাহে। পানীটোও বেয়া আহিছে, আকৌ চবেই পানী নাপায়। চবে ফিল্টাৰ, সেইটো টেপটো। পানীয়ে নাই খোৱা।
সেইটো হয় দেই মই মানে দেখিছোঁ এখন গাঁৱতে তোৰ মাজত দুই তিনি ঘৰে নাপ- পাই আকৌ কি ঘৰ মানে পাব আকৌ গাঁৱৰ সিমূৰলে পানীয়ে নেযায়।
অ তেনেকুৱাই পানী আকৌ হেৰি হা পানী খিনি বেয়াও হৈছে।
অ লেতেৰা পানীও আহে।
লেপেৰা পানী বৰ লেপেৰা পানী হৈ যায় ঢলা লেখিয়ছে তেনেকুৱা আহিছে। হেলোঁ, অ বৌ বেপ চৰকাৰ ভাল নহয় চৰকাৰে দিছে হয় বহুত টকা খৰচ কৰি কিন্তু পানীটো যদি ভাল নহয়। মানুহে যদি খাব নোৱাৰে কি প্ৰফিট ডাল আছে? একো প্ৰফিট সিহতে চৰকাৰে টকাহে খৰচ কৰিছে।
এইটো গতিকে চৰকাৰী আঁচনিবোৰ ভাল। ভালকে দিয়ে কিন্তু যিখিনি কৰ্মকৰ্তা মানে সেইবোৰত। তেওঁল তেওঁলোকে মানে ভাল। কামখিনি নকৰে সেইটো কাৰণে আমাৰ যিকোনো আঁচনি বিপ্ৰ হৈ পৰে
অ তেনেকুৱা কথা।
আৰু চৰকাৰে কিবা এটা আঁচনি ৰূপায়ণ কৰাৰ পিছত, সেইটো মূল্যায়ন। কৰিবলৈ কোনোবা ওপৰৰ বিষয়া আহিব লাগে। যিখিনিয়ে মানে নিৰপেক্ষভাৱে কাম কৰে।
এতিয়া চৰকাৰৰ পৰা দিয়াটো ঠিকেই দিয়ে, আমাৰ ইয়াৰ মানুহে হে একো গণ্ডগোল কৰা ন চাবলে নাহে, ভালকে নিদিয়ে, টকাবোৰ খাই পেলাই। তেনেকুৱা কথা হয়।
উম, বাৰু তেতিয়া হ'ব দে তেতিয়া আজিলে।
উ।